হেল্ল' হেল্ল'।
হেল্ল'।
অ', কি কৰি আছা?
এনেই শুই আছোঁ তই?
এনেই আছোঁ।
নস্তা কৰলি।
ভাত বনালে?
নাই এতিয়া ক'ত বনাই।
অ'।
চা খালি
হা
চাহ খালি
খাইছো।
কি চবজি অ কি চবজি হৈ কিহেৰে খালি
কি কৰি আছা?
শুই আছো দে ইণ্টাৰ্ণশ্বিপৰ পৰা আহিলো আৰু তিন দিন আছে লাষ্ট। আজি আমাৰ বুক ষ্টল এৰেঞ্জমেণ্ট কৰাইছে।
অ
অ বাকী তো টিউচন শেষ হ'ল
অ টিউচন হৈছে।
আমাৰ আজি লাষ্ট তিনদিন আছে আৰু।
তোমাৰ ফোনত কিবা আহি আছে নেকি চোৱাচোন
বাকী খবৰ কোৱা ভালে আছা?
অ ইণ্টাৰ্ণশ্বিপত কি কৰালে আজি?
হা
ইনচাত ইন্টাৰ্ণশ্বিপত কি কৰালে আজি
এই এইবোৰ কিতাপবোৰ ঠিক কৰালে।
এৰেঞ্জমেণ্টটো
অ ছাৰ কোৱা মতেতো এৰেঞ্জমেণ্ট বুলিয়ে কৈছে।
উম
আৰু তিনদিন আছে বেছি নাই।
অ অ মোৰো আজি মানে এ এটা নতুনকে টিউচন টোত ধৰিছিলো ভাই মোৰ হালততো পুৰা বেয়া হৈছে।
আৰু কিমান বিপন্দ
আৰু এটা নিউ এড হৈছে মানে ইহঁতৰ একজা একজাম আহি আছে ন
ওৱো
একজাম আহি আছে ইহঁতৰ
উম
তেওঁহতে ক কয় কি কৰাই দিয়া কৰাই দিয়া
কিয় বা কিহৰ মানে কোন কোনটো ক্লাছৰ?
ফাইভ
অ ফাইভৰ
চব মিলি কেনে কৰে মানে তেওঁ তেওঁ তাৰে মানে ভণ্টিয়ে এটা ফাইভৰ আছে, এটা টু, এটা ওৱান
অ অ চব মিলাই
উম এটা ঘৰত মানে তাৰ মানে নিজৰ
ভালেই হৈছে দে।
উম
এক্সপিৰিয়েন্সো হৈ আছে সব হৈ আছে আজি আমাৰ আজি উম হুম কষ্ট হলেও দুই পইচা আহে সেইটোয়ে আৰু।
উম এইটো হয় এডাল্ট লাইফ ন আমি এতিয়া।
উম লাগে ফিব চেম পালো। আজিকালিতো মামাই হেৰি কৰি আছে, যিবোৰৰ চাকৰি হোৱা নাই এক লাখ টকাও দি আছে।
অঁ নিও নেকি তো
অঁ নিউজ, নহয় এইয়া কিবা জীৱন প্ৰেৰণা আঁচনি নেকি।
অ আচ্ছা।
সেইটো
যাৰ আঁচনি নাই যাৰ মানে আমিও পাম নেকি?
না না আমি আঠাইছ বছৰ হ'ব লাগিব।
অ।
যিয়ে নহয় কিবা এটা যে কৰিব দি আছে, মামাই সেইটোৱে আৰু ন।
উম। সেইটোৱে চোন আমাৰ পইচা পাই আছিলো বহুত ভাল হৈছে। মামাৰ দিয়া নাই এই কাৰণে আৰু আমাৰ কষ্ট বাঢ়িছে।
এই, ইমান দিন পালেতো ভালে আছিলে।
উম পইচাটো যেনেও নহয় লাগে যিমান দাম বঢ়িছে। চব বস্তুৰ দাম।
বাজেটটো ওলাইছে বোলে কিবা।
উম, পানশ টকাতে একো নহয়।
তাকে, বাকী ঘৰত কোন কোন আছে?
চব অকল দাদা বৌ নাই।
কোনটো দাদা বৌ নাই।
চব দাদা নাই।
চব দাদা নাই, ক'ত গ'ল?
কামত
অ দাদা নাই বাকী বৌহত আছে।
অঁ, ইঁহতে আছে।
চবে কাম কৰে ন।
অঁ
কি কাম কৰে?
চবৰে নিজৰ নিজৰ বিজনেচ।
বি চব দোকান।
উম, মই মিলকৰ
মিলকৰটো পাপাৰ হে।
উম, দে দাদাৰ হয়। আৰু সৰু ভাইটিটোৰ কোনোবা কোনোবা নাইট ডিউটি কৰে, এনেকুৱা চবেই কিবা কিবা কৰি আছে।
ভালেই আছে দিয়া, তই কি কৰি আছ?
চাই আছা মই কি কৰি আছো।
টিউচন।
উম, আজিচোন তিনিটা পৰা ওলাইছোঁ।
ই দুটা।
উম তিনিটা পৰাই, উম খোৱা কে এইটো পাঁচ ঘণ্টা নে ছয় ঘণ্টা এনে
অহ
হু‌ হুম
আজি আমাৰ ৰাতি ছয়টা বাজি গল ইমান দেৰি হৈছে তাতে মিটিং আছিলে মিটিং শেষ হোৱাই নাই ছাৰে মিটিং কৰাই আছে কৰাই আছে তাৰপিছত ৰখি আছো আৰু যিয়ে নহওঁক আৰু ন
অহ
তাৰ পিছতে আহিলো আহি পিনে খাব গলো লগৰ আছিল কেইটামান সিহঁতৰ লগত খাব গলোঁ সিহঁতৰ আজি লাষ্ট ডে আছিলে
কাৰ
মানে বেলেগ ইণ্টাৰ্নশ্বিপৰ ফ্ৰেণ্ডৰ লাষ্টডে আছিলে
অহ ইহঁতে কিবা খুৱাইছে নে নিজে খাইছা
নাই খুৱাই নাই খোৱা নাই আমি চবে মিলি খাইছোঁ
অহ মানে নিজে কৰিছা
অহ নিজে ইহঁত এনেও ওলাই আহিছোঁ যদিও গৈছিলোঁ খাব গৈছিলোঁ ডমিনজ গৈছিলোঁ এনেই আৰু খালো
অ আমাৰ যেতিয়া লাষ্ট আছে ন তেতিয়া মই মইচোন টিচিংত আছিলো ন উম মোকচোন কিবা দিবই লাগিব যেনে নহয় তে আমি মান চামানে এনে মানে ষ্টুডেণ্ট অহ ষ্টুডেণ্ট ন হয় নাই নাই নাই ষ্টুডেণ্ট বুক চাই কিনে সিহঁতক দিছো চিঙৰা চিঙৰা লৈছোঁ জুচ লৈছোঁ আৰু এটা ষ্টুডেন্ট ধৰি মই যোনটো ক্লাছত কৰাইছিলোঁ মানে মোৰ ডাঙৰ ক্লাছ টো দিছিলে ন চিট ক্লাছতো মই এইটো ক্লাছ তাতে চোনকিমান পঁছিটা‌ প পঁচিশটা মানে ষ্টুডেট তাতে তাতে চম অহ চৌমচা আনিছোঁ আৰু তাতে না কি জুজ চুজ আৰু নে কিনে চবকে মানে যিমান ছোৱালী আমি আছিলো না ইণ্টাৰ্ণশ্বিপত চবে মানে নিজৰ নিজৰ ক্লাছত কিবা কিবা দিছে।
মানে মিলাইছ ন আমিও দিব লাগিব ছাৰক দিব লাগিব আমি অকল লগৰ কেইটাহে খাইছোঁ
নাই নাই নাই চবে মিলাই কি নে মই নিজৰতো নিজৰ ক্লাছক দিছো চবৰে এটা এটা ক্লাছ আছিল ন মই ছিক্স ক্লাছ অহ মই ছিক্স ক্লাছ টু কৰাইছিলোঁ ত মই ছিক্সৰ দিছো কোনোবা ফাইভ কোনোবাই চেভেনক দিছে এনেকুৱা
বহুত পইচা গৈছে
অহ ইটোৱে চোন আমাৰ আনপেড ইটো কি ইণ্টাৰ্নশ্বিপ আছিল
খোৱাবতো লাগে আমাৰ ছাৰকো খুৱাব লাগিব আমি খোৱাম আমাৰ লাভ নহয় ন ফ্ৰেণ্ডৰ লাজ আছিল তই এনে চবে বল ক'লে কি যে বল খাব যাওঁ সেনেকে আৰু চাহতো খুৱাব লাগিব কিবা ইমান দিন কৰিলোঁ
অহ এইটোয়ে না আমি যে আমাক মানে যত য'ত কৰিছিলোঁ আমি ইমান মানে মেহনত গৈ কৰি কিনে কৰিছিলোঁ ন ছাৰহঁতে কি কয় অহ ছাৰ ছাৰহঁতে কি কয় কি আমাকে দিবা আমি নিদিওঁ বুলি সিহঁতে নিদিয়ে আৰু ইহঁতে তাই খুজি আছিলি জানা ভাত খুৱাব বলে অ বা চবে মিলি কেনে এটা ভাত খোৱা খুৱক আমাক এনেকে তে এটা মেম এটা মেম বহুত ভাল আছিল তাই বহুত অল্ড অল্ড আছে মানে বহুত বেছি স মানে উমৰ আছিল তাই কি কৈছে এ এতিয়া ক'ত খোৱাব ইহঁতৰ ক এতিয়া কমাই আছে নে কিবা কৰি আছে যেতিয়া হিহঁতৰ কিবা হলে আহি কিনে খুৱাই দিবা আৰু এনেকে কৈছে তাই
ভালে কৈছে না বুজি পাইছে যে
অ আৰু এটা দুটা আছিল তাই হিহঁতৰ পুৰা মানে লাগি আছে এ কিবা এটা খুৱাই যাবা আৰু অ লাষ্ট লাষ্ট আছে কিবা ভাত বনাব লাগিব আৰু ভাত ভাত মাংস এনেকুৱা
অ কিছুমান চাৰ মেম বুজি পায় কিছুমানে বুজিয়ে নাপায়
অ আৰে প্ৰিন্সিপালো প্ৰিন্সিপালো শোন এতা এনেকুৱা তাই সিহঁতেও মানে কৈ আছে অ কিবা লাষ্টত কিবা বনে বনিবনে
বাহ
অ উ
শিহঁতি ইমান পইচা পাই তাৰ পিছতো তহঁতৰ পৰা খাব খুজিছে আমাৰে চব খৰচ
কি হল আ
ব একো নাই দিও আৰু খুৱাই ন আমাৰ বেছি নাই তাতে ষ্টাফ ষ্টাফ কেইজন চাৰিজন মানে ষ্টাফ তিনজন
নহয় নহয় এনেকুৱা অ এইটোয়ে আমাৰ মানে
চিঙৰা মিঠাই আমি চাৰিজন আছো আৰু মোৰ লগৰ অ সেই চাৰিজন মিলাই পিনে খুৱাই দিম আৰু ন
অ দিদি অ তাইৰ অ তাই মাতি আছে
অ শুৰুচি
অ
হম হুম
এইটোৱে আমাৰ প্ৰিন্ঞ্চিপালক চ আমি আমি যেতিয়া কৈছিলো ছাৰ আমাৰ গ এইটো আমাৰ ফিকেট লাগে কৈ কি ত এফৌৰ সাইজ পেপৰ লিখিকনে আহিব আমি দি দিম বুলি মই পুৰা চখ মই পুৰা চখ হে ইটো কি চাৰটিফিকেট মানে এইটো কেনেকুৱা চাৰ্টিফিকেট এইটো যে আমি নিজেকে ইটো মোবাইলত ইডিট চিডিট কৰি কিনে বনাই কিনে আৰু তোমাৰ কম্পিউটাৰত উৰাই কিনে দিছো
এই এনেকে চাৰ্টিফিকেট নহয়তো ইফালৰ পৰাহে দিব ভালকে এয়া মোৰ এটা পাৰ এটা যে আছে যে মানে চাৰ্টিফিকেট যিবোৰ
অ অ এনে কুৱাই আমি বনাইছো বনাই কিনে দিছো চাৰকাল চাৰে স্তাম আৰু চাইন টো মাৰি দিছে
ত তই দিছ
অ আমি নিজে নিজে পইচা দিয় বনাই কিনে দিছো অ চাৰ কৈছো ছাৰ আমাৰ মানে লাষ্ট ডে আহি আছে আপুনি কি কৰিব দিবনেে কিন্তু চাৰ্টিফিকেট
উম
তে ভ হা অ অ জিম জম অ এটা াইট পুৰা ভালকে পেপৰত পুৰা ভালকে লিখি আহিবা মই কৈছ হে
চাৰটিফিকেট বনা
মই এইটোয়ে মই চক হৈৈ গৈছো মানে এইটো কিচাৰে মানে কি এ চাৰ্টিফিকেটোটো দিবনে চাৰ্টিফিকেটটো হলে আমাৰ মানে পুৰা লাইফৰ কাৰণে মানে পুৰা জীৱনৰ কাৰণে ত ম কাম আহিব উ মই ভাবি আছো ভাই কি মান আমি নিজকে মানে এইটো চবকে সুধিছো কি তহঁতৰ আমাৰতিয়া যে আগত কৰিছে তহঁতে কৈছে আমি নিজে বনাই লৈছো সিহতৰ পৰা লৈ কিনে ফৰ্মে এক চাই কিনে আি নিজে বনাই কিনে চাৰক দি কিনে চ মানে ভালকেটো ষ্টম্প
ৰিপৰ্ট কি বনাইছ ৰিপৰ্ট
এ এইটোোৱে দিছো কি আমি এটা ইন্টাৰ আছিলো আমি ইমান টাইমৰ পৰা ইমান টাইমত কৰিছিলো
আৰু যে কলেজত কিবা আৰু যে কিবা যে কলেজৰ ৰিপৰ্ট বনাব লাগিব সেইটো কেনেকে বনাম
অ ইটো ইটো চোন তুমি কি কৰিলা এটা মাহত তাতে কি কৰিচা কৰা নাই কি কৰিবা এইটো চব মানে তোমাক এটা